হেল্ল'
হেল্ল' উম
শুনা পাইছা নে?
অঁ-অঁ, পাইছোঁ।
অঁ! ব্যস্তটো নাই কি জানি?
নাই-নাই-নাই। কি কৰি আছা?
তাকেই বোলো, আছো-আছো-আছো এনেই আছিলো ময়ো বাৰু। এতিয়া বাৰু ধৰ দিয়া হেৰি আমাৰ কি বুলি কয় এইকেইটা দিন ধৰক বৰষুণ দিছে। বৰষুণ দি আছে ধৰক
উম
দিছে যদিও কৃষক কাৰণে ধৰ এতিয়া এটা সুবিধা হৈছে যে বৰষুণ দিছে কাৰণ এতিয়া খেতি কৰাৰ সময়ত খেতি-বাতি কৰ গতিকে তাকে। অলপ বোলো খেতি-বাতি বা আমাৰ কৃষকসকলৰ ওপৰত কথা পাতো অলপ নেকি?
উম-উম-উম, হ'ব। বৰষুণ মানে বৰষ বৰষুণ মাজতে নাছিল তাৰপিছত কেইদিনমানৰ পৰা বহুতে বৰষুণ দিছিলে। তাৰপিছত পথাৰবোৰ আকৌ পানী হৈ গ'ল। তাৰপিছত মাজতে আকৌ ৰ'দ দি দিলে। ৰ'দ দিওঁতে মানে আকৌ পথাৰে শুকাই গ'ল। আকৌ বাৰু বৰষুণ দিলে এইকেইদিনত। খেতিয়কবিলাকৰ মনবোৰ ভাল হ'ল। পানী হৈছে পথাৰত এতিয়া। কিছুমানে ধৰ এতিয়া ৰুলে, ধৰ পথাৰত ভুঁই ৰুলে। এতিয়া পথাৰটো বেছি। মানে বৰষুণ ইমানো দিব নালাগে, ইমান ৰ'দো দিব নালাগে, এতিয়া ৰ'দটোতো দিবই। এইকেইদিন বাৰু কষ্ট হৈছে। ৰোৱনীবিলাকৰ কষ্ট হৈছে। সেইদিনা আকৌ ৰ'দ দি আছে বৰষুণ ধৰ দিলেও আকৌ ৰদটো পুৰা দিয়ে।
তাকেটো
কষ্ট মানে মানুহবোৰৰটো কষ্ট হ'বই বাৰু খেতিয়ক হয়।
এতিয়া বৰষুণটো ধৰ বৰ্তমান এইখিনি সময়তটো বৰষুণৰ যথেষ্ট প্ৰয়োজন থাকে মানে বিশেষকে খেতিয়কসকলৰ কাৰণে। কাৰণ বৰষুণ নিদিলে আমাৰ বেলেগ আৰু ধৰ মেচিন ব্যৱহাৰ কৰি টো আমাৰ ইয়াতে ধৰ হেৰি নকৰে, খেতি-বাতিৰ উম! পানীৰ সেইটো হেৰি নহয় আৰু কম বৰষুণ হ'লে মানে যিবিলাক ৰাস্তাৰ ওচৰৰ মাটি থাকে সেইবিলাক সোনকালে শুকাই যায়।
উম-উম।
গতিকে বৰষুণটো যথেষ্ট পৰিমাণে লাগে।
উম নইত। কে লাগে?
এইকেইটা দিন যিটো সাৰতধৰ বৰষুণ দি আছে। মানুহখিনি অলপ সকা পাইছে যিখিনিয়ে ধৰ খেতি বাতি কৰে সেইটোৱে আৰু বাকী ধৰ এতিয়া অসমত ধৰ এতিয়া খেতি বাতিটো ধৰ যিটো হাৰত হ'ব লাগে সেইটো হাৰত হ'ব নাই।
নাই নাই আগৰ তুলনাতো একোৱে নোহোৱা হৈ গৈছে।
তাকেতো আগতে মানুহে অকল খেতিয়ে কৰিছিল। আজিকালি মানুহবিলাক মানে চাকৰি বাকৰিৰ পিছত হেৰি কৰোতে কৰোতে
মাটি মাটিবোৰ কিনি কিনি উম মাটিবোৰ কিনি কিনি ঘৰ বনালে খেতি কৰা মাটি ধৰ কমিয়ে গৈছে।
তাকে।
হেৰৌ এতিয়া মানুহে খেতি কৰিলেও মানে কিবা নিৰ্দিষ্ট মানুহে খেতি কৰে। এই যিগিলাকে ধৰ আগতে খেতি কৰিছিল ধৰ এতিয়া যেতিয়া চাকৰি বাকৰি হৈ যায় সেই মানুহ বোৰ এহুৱা হৈ যায়। এ ধৰ খেতি চেতি নকৰা হৈ যায়। তাৰ ফলত সেই মাটিখিনি চন পৰে আৰু নহয় এইটো বা আধিয়াৰ দিয়ে।
তাকে তা খেতি খেতি পথাৰত যদি খে- উম উম খেতি পথাৰত যদি খেতি হৈ নাথাকে ধৰ এতিয়া চন পৰে বা যিটো উৰ্বৰতা শক্তি থাকে। সেইটো নোহোৱা হৈ যায় আৰু বিভিন্ন কাৰণ আছে বাৰু। হেৰি কিছুমান মাটি ধৰ ভাগ কৰা থাকে এনে মানে। আমিতো জিঅ'গ্ৰাফীত পঢ়িছোৱে মানে। বিভিন মানে মাটিবিলাকত ভাগ কৰা থাকে বিভিন্ন পয- যে কিছুমান কিছুমান মাটিত ধৰ বছৰ সম প্ৰত্যেকটো সময়ত ত মানে খেতি কৰি থাকিব পাৰি। আকৌ কিছুমানত ধৰ আহ কেইবছৰ মানৰ মূৰে মূৰে খেতি কৰিব লাগে। ত সেনেকুৱা ধৰ আ পাইছো। গতিকে আৰু অসমতটো মেইনলি আমাৰ ধৰ ধান খেতিয়ে কৰা হয়।
ধান খেতিয়ে কৰে আৰু বাকী এই ধান খেতিৰ বাহিৰে বাকী এনেই মাটি ধৰ চন পৰিয়ে থাকে। অসমত মানে কি অস- অসমৰ কিছুমান কিছুমান কিছুমান জাগাতহে আকৌ কিছুমান কিছুমান জাগাত ধৰ কৰে আকৌ।
তাকেত এতিয়া আমাৰ যিবিলাক ধৰ গাঁৱলীয়া পৰিৱেশৰ যিবিলাক অঞ্চল বা আম নে নামনি চাইদত অলপ মানে অকল ধান খেতিটোৱে প্ৰাধান্য বেছি। আমি যদি সেইফালে আপাৰ আচামৰ ফালে যাওঁ। তেতিয়া ধৰ অলপ হেৰি হয়, কি বুলি কয় ধান খেতিৰ লগতে অন্যান্য খেতিবিলাকো কৰে শালি ধান বা অন্যান্য যিবিলাক ধান আছে। আ বছৰৰ সময় অন্যান্য সেইবিলাকৰে তাৰ লগতে ধৰ এতিয়া মৰা পাত ত খেতি বা আৰু কিবা কিবি থাকে। আহ মাকৈ খেতি, এইবিলাক কৰা দেখা যায়।
বিহাৰ
বেহাৰ এইবিলাক
এনেকুৱা খেতি কৰে অ
ত আমাৰ মানে নামনি চাইডতত কেৱল ধৰ এতিয়া ধান খেতিকে বেছি গুৰুত্ব তৰি থাকে উম উম উম উম মানে ধৰ খেতিৰ প্ৰতি ধৰ যিটো এটা হেৰি থাকে সেইটো মানে আমাৰ ইটো চাইডে অলপ কমকৈ থাকে নামনিৰ ফালে
অ উম উম সেইটো হয়
ধৰ তাতে জলসিঞ্চন ব্যৱস্থা বা এ বিভিন্ন ধৰণৰ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিও উম খেতি কৰা দেখা যায় কিন্তু আমাৰ ইয়াতে ধৰ সেই সেইটো নাই একে মানে উ আহ ধৰ এ হেৰি আছে পৰম্পৰা আছে সেই পৰম্পৰাতটো ৰক্ষা কৰিহে সেই সিটো কৰি আছে মানে সেনেকুৱা হৈ আছে উম উম উম উম
তাৰে মাজত কোনোবা কোনোবা এজন মানুহ হলে যোনে নেকি মাকৈ বা কিবা খেতি কৰিব বেহাৰ খেতি কৰিব
তাকেতো মানে ধৰ যদি গাঁওখনত এশজন মানুহ আছে তাৰ পৰা এজনহে ওলাব যিয়ে সেনেকুৱা খেতি কৰে
অ অ
গতিকে সেই যিটো সজাগতা ধৰ খেতিৰ প্ৰতি সেইটো ধৰ এতিয়া বৰ্তমান নোহোৱা হৈছে মানুহ বিলাক এলেহুৱাও হৈছে অলপ কাম বন নকৰাৰ ফলত
খেতি হলে গোটেইখিনি খেতিয়ে কৰিব লাগে আৰু মাটি খিনি এনেই পেলাই থব নালাগে মোৰ মোৰ হিচাপত আৰু মোৰ মোৰ যিটো ধাৰণা সেইটোহে মই কৈছোঁ
উম উম ঠিকে কৈছা বাৰু এইটো এ ধৰ এতিয়া আমি যদি খেতি বাতি কৰি থাকো তেতিয়াহ'লে আমাৰ মাটিখিনিও সুৰক্ষিত হৈ থাকিল ত' আৰু ধৰ আমাৰ যিটো এটা এলেহুৱা ভাৱ সেইটোও ধৰ নোহোৱা হ'ল
টো নোহোৱা হৈ যায় অ
উম উম ব্যস্ত হৈ থাকিলে মানুহ ব্যস্ত হোৱাৰ ধৰহ বিভিন্ন উপায় আছে
উম
এতিয়া মানে মানুহ এনেকুৱা হ'ল ধৰ কেৱল চাকৰি লাগে এটা চাকৰিটো পোৱাৰ পিছত ধৰ আৰু যি হয় হৈ থাকিব সেনেকুৱা হৈ গৈছে
উম উম
গতিকে সেইবিলাক আৰু মানে কম হ'ব লাগে ধৰ খেতিৰ প্ৰতি মানুহ আগ্ৰহী হওক এতিয়া ধৰ চৰকাৰৰ পৰাও ধৰ বিভিন্ন ধৰণৰ আচনি বা কিবা কিবি এইবিলাক দি থাকে উম খেতিৰ ওপৰত
অ কৃষক কিবা কৃষকৰ আঁচনি আছে নহয়
উম উম উম কৃষকৰ আঁচনি কিবা কিবি কিবা তেওঁৰ ৰাজ্য উম উম ৰাজ্য চৰকাৰেও ধৰ কিবা-কিবি বীজ সিঁচাৰ কাৰণে ধৰ অন্যান্য অ' কামৰ কাৰণে ধৰ কৃষকক লোন বা অন্যান্য কিবা-কিবি কিবি দিয়ে কিন্তু কৃষক বিলাকে সেই বস্তুটো নাজানাৰ ফলত সেই যিটো সুবিধা সেইটো ল'ব নোৱাৰে। উম' এতিয়া আমাৰ যিহেতু গাঁৱৰ মানুহবিলাক ধৰ, আহ ক'ব লাগে যে এইটো হৈ আছে, অফিচত মানে পঞ্চায়তত যা, পঞ্চায়তত যাই সুধি আহ, তেতিয়াহে মানে বস্তু তেতিয়াহে মানে গম পায় যে নিজে যাব বা যায়, উঠি বস্তুটো কি হৈ আছে, কি নাই হোৱা। তাৰ বিষয়ে মানে কোনো ধৰণৰ হেৰি নাথাকে, সেইটো নাচায়। কোনোবাই কৈছে যদি কোনোবা যায়, তেতিয়াহে যাব, অ' সেই-সেইটো কাৰণেও ধৰ বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ থাকে।
উম, উম।
তাকেই বোলো বাকী সেইয়া আৰু, উম উম।
মোৰ অলপ কামো আছে মানে।
অঁ অঁ, হ'ব দিয়া, হ'ব দিয়া পিছে। উম,